শুনিছো শুনিছো হয় কি কৰিছা?
আছিলোঁ এই ভাত খাই উঠি পিনে অলপ বিচনাত উঠিলোঁ।
অ মইয়ো তোমাৰ এই এনেই আহ মানে মই বাতৰি এটাকে চাই আছিলো তোমাৰ লাজে এই তোমাৰ আজি মানে তোমাৰ হেৰি গ'ল যে আহ আন্তৰাষ্ট্ৰীয় যোগ দিৱস হ'ল যে
হয়, হয়।
হয়, তাকে ভাবিলোঁ অলপ আজি মানে আহ আজিৰ দিনটোত মানে যিহেতু সকলো ফালে মানুহৰ আহ যোগ ব্যায়াম সকলোৱে কৰে মানে তোমাৰ অ চৰকাৰী কাৰ্য চৰকাৰী হেৰি পৰা আদি কৰি সকলোৱে মানে যিহেতু যোগ পালন কৰে থাকে ভাবিলো অলপ আজি এই বিষয়ত কথা পাতো নেকি বোলোঁ?
হয় হয় নিশ্চয় দেই একেবাৰে ভাল বিষয় এটা তুমি বাছি লৈছা দেই। অ মইও মানে প্ৰতিদিনে কিছু সময় যোগ ব্যায়াম কৰোঁ বাৰু নকৰা নহয়।
হয় হয়।
আৰু তুমি তুমি কি কৰা নে যোগ ব্যায়াম?
হয় হয় মই তোমাৰ ৰাতিপুৱা শুই উঠাৰ লগে লগে মই তোমাৰ অ যোগ ব্যায়াম কৰিবলৈ লও যেনেকে তোমাৰ পদ্মাসন তোমাৰ এইবোৰ বজ্ৰআসন এইবোৰ অলপ কৰিব চেষ্টা কৰো আগতে সৰুতে অলপ ভালকে কৰিব পাৰিছিলোঁ। সৰুতে যিহেতু মই অ হয় আমাৰ আমাৰ বিদ্যালয়টো তোমাৰ শাৰীৰিক পাঠ্যক্ৰম আছিলে, তাতে তোমাৰ অ তাতে তোমাৰ যিহেতু শাৰীৰিকৰ ওপৰত আমাক শিকাইছিলে যোগ যোগ ব্যায়ামৰ হেৰি বস্তু বোৰ সেইবোৰে মানে সৰুতে ভালকে কৰিব পাৰিছিলো এতিয়া মানে তোমাৰ অলপ কৰিবলৈ মানে নকৰোঁতে নকৰোঁতে মানে অলপ কৰিবলৈ অসুবিধা হয়।
হয় দিয়া ঠিকেই কৈছা আজিকালি মানে বিদ্যালয়ত কিন্তু এইটো বিষয়টো একেবাৰে নোহোৱা হৈ যোৱা যেনে হৈছে আমি
আমি যেতিয়া মানে বিদ্যালয়ত পঢ়ি আছিলোঁ সেই সময়ত এই শৰীৰ শাৰীৰিক ব্যায়ামৰ ওপৰত বহুখিনি গুৰুত্ব দিয়া গৈছিলে। যিটোৰ ফলত আমি আমাৰ শৰীৰৰ ওপৰতো গুৰুত্ব দিব পাৰিছিলোঁ বা যেতিয়া বিদ্যালয়লৈ গৈছিলোঁ তেতিয়া ৰাতিপুৱাৰ প্ৰা-আ, প্ৰাৰ্থনা আৰম্ভণি হৈছিল আ, সেই সময়ত আমাৰ আমাৰ সকলোকে মানে বিদ্যালয়ত যোৱা ব্যায়াম কৰোৱা গৈছিলে। যাতে আমাৰ শাৰীৰিক স্বাস্থ্যটো ভালদৰে থাকে। কিন্তু আজিকালি দেখা পাইছোঁ যে, বিদ্যালয়ত এই বহুখিনি এইটো বিষয় মানে বহুখিনিয়ে কম হৈ গৈছে। মই ভাবোঁ দেই এইটো কথা নহয়নে বাৰু?
উম, হয়, হয়, ঠিকে কৈছা তুমি আ বিশেষকৈ সকলো বিদ্যালয়ত কম হোৱা নাই, কিন্তু মানে তোমাৰ অ' হয়, বহুতো তোমাৰ বিদ্যালয় এনেকুৱা আছে, য'ত মানে তোমাৰ শাৰীৰিকৰ নামত মানে খেল ধেমালি কৰিবলৈ দিয়ে তোমাৰ শা-ভালকে শাৰীৰিক নিশিকাই তাৰ ফলত তোমাৰ ল'ৰা ছাত্ৰ ছা সকলে খেল ধে-এনেই দৌৰা ফিৰা কৰি থাকে তোমাৰ মানে আ, যোগ ব্যায়ামৰ যিখিনি আসন বা আমাৰ যিখিনি হেৰি আছে সেইখিনি তেওঁলোকে হয়তো নিশিকে মানে মই সেইটো লক্ষ্য কৰিছোঁ দিয়াচোন। বাকী এনে তুমি কি ভাবা? যে, উম আমি বাৰু আমি এ মানুহে জিন যোগ ব্যায়ামটো কিয় কৰোঁ বাৰু ইয়াৰ কি উপকাৰ আছে?
অ', যোগ ব্যায়ামটো কৰিলে আমাৰ আ, স্বাস্থ্যই অকল ভাল নাথাকে, দেই। কাৰণ স্বাস্থ্যৰ লগতে আমাৰ মা-মনটোও ভালে থাকে। ই মানে শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰে আৰু মানসিক চাপ কমাই আৰু আমাৰ একাগ্ৰতাও বৃদ্ধি কৰে যাৰ ফলত আমি গোটেই দিনটো সতেজ হৈ থাকিব পাৰোঁ বা আমাৰ দৈনন্দিন জীৱনত যিখিনি কাম সেইখিনি আমি ভালদৰে কৰিব পাৰোঁ। উম, সেই গোটেইখিনি মানে আমি ভালদৰে নিয়মিত কৰিব পাৰোঁ। আ, তাৰ বাবে আমি আমাৰ অ', যাৰ ফলত আমি আমাৰ গো-গোটেই দিনটো যি খিনি কাম সেইখিনি ভালদৰে পৰিচ-পৰিচালিত কৰিব পাৰোঁ। আৰু আমাৰ এই যোগ ব্যায়াম কৰাৰ কৰাৰ ক্ষেত্ৰত ফলত মানে আমাৰ শৰীৰৰ বহুখিনিয়ে অ', বহুখিনিয়ে মানে কি বুলি কয় আৰু আমাৰ শৰীৰত যিখিনি ৰোগ থাকে, সেইখিনি বহুখিনিয়ে বহু পৰিমাণে আমি মই ভাবোঁ যে, বহুত পৰিমানে কম হৈ যায়। আৰু যোগ ব্যায়ামে ব্যায়ামে আমাৰ আ, শৰীৰৰ স্থিৰতা বা বঢ়াই দিয়া আমাৰ মানসিক অ', শ-শক্তি যিটো লাগে সেইটো বৃদ্ধি কৰে। আ, বাৰু আজিকালি বহু আ, শিক্ষাৰ্থীয়ে মানসিক চাপত ভোগে তেওঁলোকৰ বাবে যোগ ব্যায়াম অ', উপকাৰী নিকি? তুমি কি বুলি ভাৱা এইতো?
হম, মই ক অ', তোমাৰ যোগ ব্যায়াম আৰু ধ্যান অকল মই ভাবোঁ শিক্ষাৰ্থীৰ কাৰণে নহয়। তোমাৰ আ, আমাৰ যিবোৰ আ, আমাৰ সকলো বয়সৰ ব্যক্তিৰ কাৰণে তোমাৰ বা-সৰু পৰা একদম বৃদ্ধলকে আ, ডেকাৰ পৰা বৃদ্ধলকে সকলোৱে যোগ ব্যায়াম কৰা উচিত। মই ভাবোঁ কিয় তোমাৰ যোগ ব্যায়াম কৰিলে আমাৰ মনটো শান্ত থাকে, তাৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকে যোনটো কথা কওঁ আমাৰ পঢ়াত মনোযোগ প-আ বৃদ্ধি পায়, তাৰ পৰা আমি আ, আ, যদি ডাঙৰ মানুহৰ কথা কওঁ, প্ৰাপ্তবয়স্ক বা বৃদ্ধলোকৰ কথা কওঁ, তেওঁলোকৰ শৰীৰটো ক'বাত নহয় ক'বাত মানে যোগ ব্যায়াম কৰিলে মানে আ অ' সতেজ হৈ থাকে মানে। তোমাৰ যিহেতু ৰাতিপুৱা সময়ত যোগদান কৰাটো মানে যোগ ব্যায়াম কৰা মানে একেবাৰে মানে ভাল লক্ষ্যণ। অ' ই কৰিলে মানে তোমাৰ এইটো কৰিলে মানে তোমাৰ মানে অ' গোটেই দিনতটো ভালকে যায় আৰু। বাকী তুমি কি ভাবা যে তুমি কোন কোন আসন কৰা তুমি বাৰু?
হয় মই মানে বিশেষকৈ সূৰ্য নমস্কাৰ ৰাতিপুৱা উঠি যে সোনকালে উঠো অ' তেতিয়া মানে সূৰ্য নত নমস্কাৰ মই বিশেষকৈ দৰকাৰী আসন বুলি ভাবো। তাৰপিছত ভোজাং ভোজাংসন তাৰ পিছত তাৰসন হওঁক বা বৃক্ষাসন পদ্মাসন এই বহুখিনি মানে আসন মই চেষ্টা কৰো যে কৰিবৰ বাবে, সঠিক কিন্তু সঠি ঠিক ভাৱে নহয় বাৰু তথাপিও আহ মই চেষ্টা কৰো যে মই যিমানখিনি পাৰো সিমানখিনি কৰিবলৈ এই মানে এই সূৰ্য নমস্কাৰ যিটো আসন আছে সেই আসনটো মানে বহুতে দৰকাৰী হয়। আহ ই মানে বহু আসনৰ সমষ্টি হয়। ইয়াৰ দ্বাৰা আমাৰ সমগ্ৰ শৰীৰৰ আহ গোটেই শৰীৰটো মানে ব্যায়াম হৈ যায়। সেইবাবে মই ভাবো যে আমি ৰাতিপুৱা সোনকালে উঠি যিমান খিনি পাৰো নিজৰ নিজে চে ষ্টা কৰি পিনে অ চেষ্টা কৰি পিনে মানে ব্যয়াম কৰিবলৈ চেষ্টা কৰিব লাগে। তুমি কৰা নে বাৰু ব্যায়াম?
হয় হয় ময়ো তোমাৰ দৰে সূৰ্য নমস্কাৰেই কৰো লগতে পদ্মাসন বজ্ৰাসন অ' তোমাৰ শীৰ্ষ শীৰ্ষাসন এইবোৰ মই কৰো, আৰু সূৰ্য নমস্কাৰ যিহেতু তুমি ক'লাই হয় সূৰ্য নমস্কাৰটো বহু আসনৰ সমষ্টি। এইটো এইটো কিন্তু একদম স কথা ক'লা তুমি, কাৰণ সূৰ্য নমস্কাৰত যিহেতু আমি এঘাৰটা আসন কৰো। এঘাৰটা আহ আমাৰ হেৰি থাকেতো আহ সেই বস্তুটোৱে সূৰ্য নমস্কাৰটো কৰিলে মানে আমাৰ গোটেই শৰীৰটোৱে মানে অ' আমাৰ ব্যৱহাৰ হয়, তাৰ ফলত মানে আমাৰ গোটেই শৰীৰটোৱে আসন কৰা হয় দিয়াচোন। আৰু হয় হয় তাৰপৰি আৰু তুমি কি ভাবা যে যোগ ব্যয়ামৰ বাবে কোনো বিশেষ ঠাই প্ৰয়োজন হয় নেকি বাৰু?
নহয় মই নাভাবো যে যোগ ব্যায়ামৰ বাবে কোনো বিশেষ ঠাইৰ প্ৰয়োজন। অ' কেৱল এ মানে পৰিষ্কাৰ আৰু শান্ত ঠাই হ'লেই হ'ল। হয় সেইটোৱে যথেষ্ট দিয়া মোৰ কাৰণে কাৰণ যদি যোগ ব্যায়ামৰ কাৰণে বেলেগ। উম ঠাইৰ দৰকাৰ হয় তেনেহলেতো সে - সেইটো। কৰিব লগা সেনেকুৱা ঠাই আমি কতো নাপামে। আহ বাছ এনেকুৱা ঠাই লাগে য'ত আমাৰ মন টো শান্ত হৈ থাকে আমি ভালদৰে বহিব পাৰোঁ ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰো। যাৰ ফলত মানে চৌদিশে চালে যেন আমাৰ মনতটো ভাল লাগে সেনেকুৱা এটা পৰিৱেশ। হ'ব লাগে আহ আৰু বেছি হাই হুল্লা বা বেছি তোমাৰ ভিৰ। অহ ঠাই হ'ব নালাগে এ কিন্তু সেনেকুৱা ঠাই হ'লে তেতিয়া আমি মানে। যিবোৰ যোগ ব্যয়াম কৰিম তাতে আমি আমাৰ মনোযোগটো ভালদৰে স্থিৰ কৰিব নোৱাৰিম? সেইবাবে মই ভাবো যে এই। যোগ ব্যায়াম কৰাৰ বাবে পৰিষ্কাৰ আৰু শান্ত পৰিবেশৰ অতিকে দৰকাৰ। বাৰু এই যোগ ব্যায়াম কৰাৰ উত্তম সময় তুমি কোনটো বুলি ভাবা।
মই মোৰ মতে যোগ ব্যামটো আমি বাৰু অ উম আহ গোটেই দিনটোতে কৰিব পাৰো। তোমাৰ ৰাতি- আৰু আ ৰাতিক বাদ দি পেলাই। কিন্তু মই ভাবো- পুৱাৰ যিটো সময় সেইটো স সৰ্বোত্তম সময়।
হয় হয় ঠিকে কৈছা।
সৰ্বোত্তম। আৰু- তুমি আহ আৰু যোগ ব্যায়াম আৰু সাধাৰণ ব্যায়ামৰ মাজত- পাৰ্থক্যবোৰ তুমি জানা নে?
হয় হয় জানো কিছু পৰিমাণে জানো। মানে যেনে- সাধাৰণ ব্যায়ামে মূলত শাৰী অ শৰীৰক শক্তিশালী কৰে। কিন্তু যোগ ব্যায়ামে শৰীৰৰ লগতে মনকো সুস্থ ৰাখে। কাৰণ যোগ ব্যায়াম কৰিলে আমাৰ আ অ ব শৰীৰটো মানে- শৰীৰৰ আমাৰ শাৰীৰিক শক্তি বৃদ্ধি হোৱাৰ লগতে আমাৰ মানসিক- এ শক্তিও বৃদ্ধি হয় বা মানসিক চাপ চাপো কম হয়। আৰু সাধাৰণ যিবিলাক আমি ব্যায়াম কৰো অ' কৰো তেতিয়া মানে সেইবোৰৰ ক্ষেত্ৰত আমাৰ- অকল অঁ শৰীৰৰ শৰীৰটোহে শতিয়ালী হয়। আমাৰ- আহ মানসিক শক্তিৰ ওপৰত একো তাৰে প্ৰভাৱ পৰা দেখা পোৱা নাযায়। এই অ এইখিন মই যিমানখিনি জানো আৰু মই সেই হিচাপে। সাধাৰণ জ্ঞান যেনে তোমাৰ জিমনাচ- তিক হল হয় জিমনাষ্টিক হল যিবিলাক মানে আজিকালি দেখা পাই থাকো ন বহু যুৱক যুৱতীয়ে- জিমলৈ গৈ পিনে এ বহুখিনি মানে ব্যায়াম কৰে- তাৰ ক্ষেত্ৰত মানে সেইবোৰ দেখা পাই পিনে মই ভাবো যে তাৰ এই সেইটো হ'ল সাধাৰণ ব্যায়াম। যাৰ ফলত মানে আমাৰ অকল শৰীৰৰ আহ মানে- শৰীৰ বৃদ্ধি হয় বা শৰীৰ শৰীৰ শক্তিশালী হয়। আহ তাৰ ফলত আমাৰ মানসিক বা মনৰ ওপৰত একো প্ৰভাৱ নপৰে। বা ম আমাৰ মগজুৰ অ মানে চিন্তাধাৰাৰ ওপৰত একো প্ৰভাৱ নপৰ নপৰে। কিন্তু এই- যোগ ব্যায়ামে আমাৰ বহুখিনিয়ে মানে- এ গোটেই শৰীৰৰে মানে বৃ এ বৃদ্ধি বিকাশত সহায় কৰে বুলি- মই ভাবো।
হয় দেই তুমি ঠিক কথা কলা। কাৰণ নামটোতে আছে যোগ আৰু ব্যায়াম। ব্যায়াম হ'ল আমি যিখিনি তুমি কলাই আমি অ শৰীৰৰ- এয়া কাৰণে ব্যায়াম কৰো সেইবোৰ আৰু যোগ হৈছে যোগ মানে হৈছে ধ্যান। আমি ধৰা ধ্যান কৰো আমি যদি ধ্যানত অলপ সময় বহো ত'- ধ্যান কৰিলেও আমাৰ মন মগজু সকলোবোৰ মানে তোমাৰ- এ শান্ত হৈ থাকে আৰু আমি মানে মনতটো আমাৰ বহুত শক্তিশালী হয়। আমাৰ যিটো অচেতন মন আছে- এই বস্তুটোত মানে তোমাৰ শক্তিশালী হয়। যিহেতু যুগ মানে হৈছে তোমাৰ আৰু নিজকে চিনি পোৱা। আমি যিহেতু- অ মই ভাবো আমি যিহেতু আমাৰ ভিতৰত আত্মা আছে তো এই আত্মাক চিনি পোৱা এইটোকে যুগ বুলি কোৱা হয়। সেইকাৰণে তোমাৰ নামতে আছে যুগ যোগ ব্যায়াম। যোগ আৰু ব্যায়াম এই দুটা বস্তু আমি যদি একেলগে কৰো তেতিয়াহলে ই আমাৰ- আহ শৰীৰক মানে লাভৱান কৰাই আৰু।
হয় হয় একেবাৰে সঁচা কথা কৈছা দে। আৰু আজিকালি দেখা পোৱা যায় ন যে বহু মানুহে মোবাইল আৰু- কম্পিউটাৰ সন্মুখত বেছি সময় কটাই। এই- তেওঁলোকৰ বাবে কিন্তু এইটো যোগ ব্যায়ামটো বহুতেই উপকাৰী হয় দেই। তেওঁলোকৰ মানে এই ই মানে বহু- খিনি সহায় কৰে তেওঁলোকক। এ কৰ ধৰণৰ পিঠিৰ বিষ হওঁক বা ডিঙিৰ বিষ হওক এই বহুত ধৰণৰ সমস্যাৰ পৰা তেওঁলোকে- মানে এ কি পৰিত্ৰাণ পাব পাৰে এই যোগ ব্যামে মানে এ সকলো, সকলোকে বহু ধৰণৰ মানে অ', সুবিধা প্ৰদান কৰে, নহয়নে?
ঠিক কথা কৈছা তুমি। অ' মই ভাবো আজিকালি আমাৰ এইটো সকলোৰে এটা বেয়া অভ্যাস যে আমি মোবাইল বা কম্পিউটাৰৰ অ', কম্পিউটাৰত বেছি সময় কটাও, ইয়াৰ সলনি আমি যদি ৰাতিপুৱা সময়ত যোগ ব্যায়াম কৰো ডেইলি নিয়মিত ভাৱে, মানে সদায় যদি নিয়মিত ভাৱে কৰো তেতিয়া হয়তো আমাৰ, তোমাৰ শৰীৰটো ভাল থাকিব। আৰু ইয়াৰ লগতে তোমাৰ খাদ্যভাসো ভালকে খাব লাগিব, অকল আমি যোগব ব্যাম থাকিলে নহ'ব, যোগ ব্যাম শৰীৰ যদি আমি ফাষ্ট ফুড বা এইবোৰ, এইবোৰ জাতীয় সামগ্ৰী খাই থাকো আমাৰ শৰীৰ একো উপকাৰ নহয়। আমি যোগ ব্যায়ামৰ লগতে হয় ভাল খাদ্য খাব লাগিব তেতিয়াহে আমাৰ শৰীৰে মানে অ', সকলোবোৰ মিলাই পেলাই মানে ই আমাৰ শৰীৰটোক মানে লাভৱান কৰাব আৰু।
ঠিকে কৈছা দেই, ঠিকে। আজি বাৰু বহুত ভাল লাগিল দেই তোমাৰ ওপৰত, তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি মোৰ বহুখিনিয়ে অভিজ্ঞতা হ'ল।
মোৰো ভাল লাগিলে বাৰু, বাকী তুমি সুস্থ থাকিবা আৰু।
হয় হয়, ময়ো কামনা কৰিছো যে তুমি সুস্থ থাকা যাতে।
হয় হয়, দিয়া আজি থৈছো, আজি
ঠিক আছে বাৰু, ঠিক আছে।